হেল্ল! হয় হয় কি খবৰ তোমাৰ?
ভাল ভাল, তোমাৰ?
মোৰো ভালেই দিয়া, অহ এতিয়া কি কৰি এতিয়া এনেই আছোঁ মই, বাকী তুমি?
মই এই অলপ উঠি আহিছোঁ, এই বহুত প্ৰজেক্ট কৰি আছিলোঁ কিবা কিবি। এতিয়াতো বন্ধ ন'?
অ' হয়।
এ গৰম বন্ধ ষ্টাৰ্ট হ'ল।
হয়।
দিলেও কি হ'ব বহুত প্ৰজেক্ট-চজেক্ট এইবিলাক দি দিছে।
অ আজিকালি মানুহৰ কামেই কাম মানে বন্ধলিলেও মানে সময় নাই কাৰো।
নামত হে বন্ধ, বা
নামতে বন্ধ, অ' কাম বাঢহে বেছি হয়। বাকী ভাত-চাত খালা নাই?
অ' খালো এইমাত্ৰ খালো। তুমি?
হয়, মইও খালো দিয়া।
উম।
এতিয়া এনেই তোমালোকৰ গৰম বন্ধ কেতিয়ালৈকে আছে?
মোৰ গৰম বন্ধ আছে থাৰ্টি ফাৰ্ষ্ট জুলাইলৈকে।
হয়।
কিন্তু কামে বহুত দিছে কি কবা নিমিলে, ক্লাছে-চাছে মিলাবই নোৱাৰিম।
হয় চালে ক্লাছৰ লগতো সময়ৰ মানে টানা টানি হয় আৰু।
উম ব
বস্ত বিলাকৰ লগত হয়। মানে
উম।
আৰু মানে বস্তু বিলাক যদি আমি আগৰ পৰাই যদি কৰি কৰি কেনে মানে যাই নাথাকো তেতিয়াহ'লে একদম শেষৰলৈকে মানে টেনচনটো বাঢ়ি যায় আৰু টেন্সন হয় সেইটো কাৰনে অ'। বাকী প্ৰজেক্ট মু ৰো আছে, মই এইবিলাক এই এনেকেই মানে সময় বিলাক মিলাই মিলাই কিনে কৰি আছো। কাৰন কিয় মানে সময় কম কাম বেছি হৈছে এতিয়া আৰু।
হয় হয় আজিকালি সেনেকুৱাই হৈ গৈছে, আৰু মানুহ বিলাকৰ তো আজিকালি সময় নাইয়েই।
সময় নাই এনেও নাই অ'।
তে মানে কব খালী সময় নাই
সময় নাই।
উম, কথা
চব সময় নাই, হয়। হয়, চবে খালি কামতেই মানে ব্যস্ত। সেইকাৰণে মানে, আজিকালি মানে সময়ৰ মানে, ভাগ কৰাটো বহুত মানে, প্ৰয়োজনীয় হয়। পৰিছে মানে, টাইম মেনেজমেণ্ট টো মানে, আজিকালি জীৱনত মানে, বহুত মানে প্ৰয়োজন। নহ'লে মানে কি হৈছে, আজি কালি মানে কাম বিলাক এ মানে, ভালকে ঠিকমতে নহয়। টাইম মেন অ', যেতিয়াই তেতি তিয়া অ', চব মানে, মানে মিক্স হৈ থাকে, চব হেৰি হৈ থাকে। অ', ইফাল-সিফাল হৈ থাকে, যদি আমি মানে আজি, আজিকালি মানে, আমি সময়ৰ লগত মানে চলিব হ'লে, আমি সময় তত আমি বুজি কেনে, আমি সময়ৰ মানে, অপব্যৱহাৰ নকৰি আৰু। মানে সময়খিনিক ভালকে, আমি যদি মানে ইউজ কৰো আৰু। ধুনীয়াকে যদি, আমি গোটেইখিনিক যদি, আমি মানে এক, এক এটা মানে মানে, পৰিপাতিত তেতিয়া মানে, আমাৰ কামখিনি হৈ থাকে।
উম, উম, উম, সেইটোয়ে, এতিয়া ময়েই এতিয়া, প্ৰথমতে এনে থাকিলো।
হয়।
সেইকাৰণে, মই টাইমত এইবিলাক মিলাবই নোৱাৰিলো, এতিয়া সেইকাৰণে, দৌৰা-দৌৰি লাগিছে।
অ', এতিয়া অকমান নাটনি হৈছে সময়ৰ।
অ', প্ৰজেক্ট-চজেকট এ এতিয়া, সেই কাৰণে দৌৰা-দৌৰিকে কৰিব লগা হৈছে, প্ৰথমতে ভাবিলো হৈ যাব, হৈ যাব।
যাব হয়।
অ', কিন্তু এতিয়া মানে নিমিলাই হৈছে, সেইকাৰণে, টাইমৰ বস্তুটো পালে
অ', সময়ত সেইটোয়ে আৰু, আজিকালি মানে সময়টো যদি, আমি যদি, ঠিক ভাৱে, যদি আমি মানে ব্যৱহাৰ কৰো, তেতিয়া হ'লে, মানে আমাৰ পিছলৈকে আমাৰ মানে, অকমান ফ্ৰী টাইম হেৰি হয়, আমাৰ মানে, অকমান খালি টাইম, অকমান নিজক কে দিব কাৰণে, তেতিয়াহে আমি টাইম পাওঁ, এতিয়া যেনেকে তুমি, যেনেকে এতিয়া ক'লায় যে, প্ৰথমৰ পৰা কামখিনি নকৰাৰ বাবে এ এ এতিয়া তোমাৰ, শেষৰ সময়খিনিত অকমান তোমাৰ দৌৰা-দৌৰি হৈছে, এই সেইয়াই মানে আগৰ পৰা যদি, কামখিনি যদি, এটা মানে, মানে ভাল যদি, এটা মানে আমি, আমি যদি সময় লৈ, লৈ কেনে আৰু। সেনেকে যদি, আমি কৰি, কৰি কেনে মানে, আমি গ'লোহেঁতেন তেতিয়াহ'লে মানে কি হয়, একদম লাষ্টৰ ফালে মানে, উম, মানে সময়খিনি আমাৰ মিলি গ'লহেতেন। আৰু তুমি, অকমান নিজৰ কাৰণেও, তেতিয়া সময় বি বিচাৰিব পাৰিলা হে তেন, অকমান ঘূৰিও আহিব পাৰিলাহেঁতেন, কাৰণ, কিয় মানে এই, গৰমৰ বন্ধত আমি অকল যে, প্ৰজেক্টচৰ লগতে যদি বহি থাকিম, সেইটো নহয়, কাৰণ কিয় ইমান দিন মানে, কলেজ কৰি, কৰি পঢ়া-শুনা কামৰ পৰা এতিয়া, অকমান মানে, এটা মানে, আমাৰ জিৰণি লোৱা হয় আৰু, এই গৰমৰ বন্ধটোত, আৰু এই গৰমৰ বন্ধটো যদি, আমি যদি অকমান মানে ক'ৰবাত যদি আমি যাব নোৱাৰো বা ঘৰতেই যদি আমি সোমাই থাকো তেতিয়াহ'লে মানে একো লাভ নাই।
এনেও ষ্টুডেন্ট হিচাপেতো আমিনো ক'ত গোট টেই বছৰটোত সময় পাওঁ, অকল এইখিনি সময়হে পাওঁ গৰমৰ বন্ধত। সময়খিনি তাতেও যদি আমি নিজক সময় দিব নোৱাৰো। ত এনেকুৱা ধৰণৰ কথা। আজিকালিও মানে ভালকে যদি ক'ব যাওঁ মানে মোৰ হিচাপত।
হয়।
এইবিলাক মানে বেয়া হৈছে ইমান প্ৰজেক্ট - চজেক্ট দি দিয়ে।
হয় মানে আজিকালি মানে আমাৰ মানে মানে বহুতখিনি কাম বাঢ়ি গৈছে আমাৰ সময়ৰ তুলনাত আমাৰ কাম বেছি হৈছে বৰ্তমান।
নাই নাই বহুত হৈ গৈছ
বহুত হৈ গৈছে আৰু এতিয়া গৰমৰ বন্ধৰ পিছততো পৰীক্ষাও কাষে চাপিব, কাষ চাপিব।
এ প তেতিয়া আৰু পৰীক্ষাৰে টেনশ্যন হৈ যাব।
ক্ষাৰ টেনচন হৈ যাব সেইকাৰণে এই গৰমৰ বন্ধত আমি মানে প্ৰজেক্টচবিলাকৰ লগত টো আমাক কামৰ লগতো আ পৰীক্ষাৰ কাৰণেও অকমান পঢ়িব লাগিব। যিহেতু পিছত কে ইমানটা আমি সময় নাপাম, ইমান আমাৰ হাতত দিন নাথাকিব, এতে তিয়া মানে সেইটোৱে এটা মানে মানে প্ৰব্লেম আমি মানে এটা মানে সমস স্যা এটা হৈ হৈ গৈছে আজিকালি মানে ছাত্ৰ জীৱনত। যে এ মানুহে পঢ়িবলৈ সময় লব নে কাম মানে এ এই প্ৰজেক্টচ কৰিব নে কিবা কৰিব সেইটো কাৰণে মানে আমি মানে খো আৰু লগত ত আজিকালি মানে সময় চবতছে বেছি অপব্যৱ ৱহাৰ হয় মোবাইলত বা কিবা সেইটো কাৰণে আমি মানে বুজিব লাগিব যে আমি সময়খিনি কেনেকুৱা হয় আমি আমি মানে সেইটো কাৰণে মানে আমি বুজিব লাগিব যে আমি সময় কোনখিনিৰ পৰা কোনখিনিলকে আমি আমি কাক আমি মানে প্ৰায়টাইজ দিম এতিয়া যেনেকে ও পৰীক্ষাৰ দিনত অ মানে পৰীক্ষা যদি আমাৰ কাষ চাপিছে আমি তেতিয়া হ'লে আমি এখন মানে আমি টাইম টেবুল এ এখন আমি মানে অ সূচীপত্ৰ বনোৱাৰ নিচিনাকে আমি মানে তাতে মানে আমি চব মানে লিখিব লাগিব যে মোৰ কোনটো বিষয়ত মই মোক আৰু অকমান বেছি সময় লাগিব? পঢ়িব কাৰণে পৰীক্ষাৰ কাৰণে ধৰা এটা তোমাৰ বিষয় আছে সেই কৰি সেইটো বিষয়ত ধৰা আমি ইমান এটা ভাল নহয় তেতিয়াহ'লে আমি সেইটো বিষয়ত আমি অকমান বেছিকে আমি জোৰ দিব লাগিব। অকমান সেইটোত আমি অকন বেছিকে আমি স সময় দি দি দিব লাগিব আৰু সেই তেনেকে যদি আমি সময়খিনি যদি ভাগ কৰো ত তেতিয়াহলে লাষ্ট টলৈকে আমাৰ মানে যোনটো চিলেবাছ হয় যোনটো আমাৰ কৰ্চ হয় সিখিনিও আমাৰ কমপ্লিট হব আৰু মানে টেঞ্চন নহয়, টেঞ্চনটো মানে আমাৰ কম হয়, আমাৰ চিন্তাটো কম হয়।
তে ভালকে যদি ক'ব যাওঁ আমাক মানে এতিয়া ভাল ৰুটিন এখন লাগে। পুৰা এটা সপ্তাহৰ বা হেৰি এতিয়া আমি য দি মানে মোৰ কথা বুলি কোৱা নাই বেছি ভাগৰে যদি মবাইলটো হা তত লৈ লও কেতিয়া এ ৰীলচে হওক বা গেম খেলতে হওক কেতিয়া তিনি চাৰি ঘ ণ্টা গুচি যায় গমেই নাপাওঁ ত সেইখিনি সময় বহুত সময় তিনি চাৰি ঘন্টা বহুত সময় এনে গুচি যায় উম কিন্তু আমি চাই থাকোতে গম না পাওঁ চাই উঠাৰ পিছত, পিছত মানে হাহাকাৰটো লাগে দিনটো লাষ্টত যে আমি এইখিনি সময় এনে এনে খেদালো এতিয়া আমাৰ টাইম নাই কিন্তু নেক্সট দিনাই আৰু হেৰি চেম ভুলটোৱে কৰো আমি।
চেম ভুলটোৱে সেইয়াই সেইয়াই মানে আমি সময়ক আমি এতিয়ালৈকে মানে আমি বুজিব পৰা নাই যে ইয়াৰ কিমান খিনি মানে, মানে মহত্ব আছে আমাৰ জীৱনত। তাৰ লগতে মানে তুমি কাম খিনিত যদি আমি যদি সময়ত অপব্যৱহাৰ কৰি কেনে আমাৰ কাম খিনি উম প্ৰতি যদি আমি অ মানে ভালকে আমি যদি কাম খিনি মনোযোগে দি সময়ৰ ম তে যদি আমি কৰি নাযাও তেতিয়া হলে কিহৰ আমাৰ চি ন্তা, চিন্তা হয় যে একদম লাষ্ট সময়ত একদম শেষৰ সময় খিনিত আমি কেনেকে কৰিম আমাৰ যেতিয়া সময়ৰ নাটনি হয় কাম বে ছি থাকে হাতত কিন্তু সময় কম আৰু সেইটো কাৰণে আমাৰ টোপনিত মানে হেৰি হয় আমি ৰাতি ৰাতিলৈকে আমি এতিয়া কাম খিনি কৰি থাকিব লাগে আমাৰ
সেইটোয়ে আজি কালি যে ষ্টুডেন্ট বিলাক যে ৰাতি পঢ়ে বা সেনেকুৱা ৰাতি পঢ়ে বুলি নকওঁ ৰাতি কামবিলাক কৰে সেইটো কিয় কৰিব লগা হৈছে দিনত হেৰি নকৰে দিনত টাইমটো ইউজ নকৰে
দিনত যে মই যে কলো এই মাত্ৰ এই মোবাইল বা কিবা বা সেইবিলাক কোনো নহয় কৰ'বাত যায় মানে টাইমৰ ভাল ব্যৱহাৰটো নাজানা হৈ গৈছে। আগতে এতিয়া আগত আমি যদি আগৰ ক থাই কব চাওঁ আগতে ষ্টুডেট লাইফটো বেলেগ আছিল আগৰ ষ্টুডেণ্ট বিলাকে বেছি পঢ়িছিল ৰাতিপুৱা উঠিয়ে।
হয় হয়।
অ ৰাতিপুৱা উঠি পঢ়িছিল বাকী দিনত কামো কৰে গধূলিও
গধূলিও কৰে হয় হয় এটা মানে চিষ্টেম এ নেকুৱা এটা মানে ভাল ডিচিপ্লিনৰ মানে এটা চিষ্টেম চলিছিলে। অ এটা মানে প্ৰক্ৰিয়া চলিছিলে আৰু মানে জীৱনটো। ছাত্ৰ জীৱনত।
গৈছে
অ এতিয়া মানে পুৰা মানে সেইটোৰ তুলনাত এতিয়া আমাৰ মানে গোটেইখিনি মানে পুৰা মানে এটা পাৰ্থক্য আহি গৈছে।
উম উম
আৰু উম মানে আমি আমাৰ অকল টোপনি যে তিয়া ক্ষতি হয় আমাৰ সেইটো স্বাস্থ্যৰ কাৰণেও বেয়া আমাৰ খোৱা লোৱাটো আমাৰ আমাৰ খোৱা লোৱা সময়ৰ লগতো আমাৰ মানে প্ৰব্লেম হয়। কাৰণ ক'ৰ দে দেৰিলৈকে থাকাত পিছদিনাখন দেৰিকে উ উঠোতে আমাৰ খোৱা সময়খিনিও আমাৰ চেঞ্জ হয়।
উম, উম, আমাৰ ৰাতিপুৱাই খোৱা নহয় আমাৰ।
খোৱা লোৱা খিনিও আমাৰ হেয়াই সেই সেইবিলাকে অকল আমাৰ কামতে নহয়, আমাৰ স্বাস্থ্যত মানে বহুত খিনি হেৰি কৰে হানি কৰে।
উম। নাই নাই সেইটো হয়।
সেইটোয়ে আৰু মানে এতিয়া মানে ছাত্ৰ জীৱনত আমি যিমান জল্দি স স সময়ৰ মানে মহত্বতটো আমি বুজো। সিমানেই এতিয়া ভাল হৈছে আমাৰ কাৰণে।
উম, উম। সেইকাৰণে আমি এতিয়া বেলেগ একো নহয়, ভালকে এটা মানে টাইমৰ হেৰি বনাই চিডিউল আমি মানে সেইটো পাৰিলে ফ্লয়ে ফ্লৌ কৰিব লাগিব।
হয়, হয় সেইটোৱে।
দিয়া তে ঠিক আছে, ঠিক আছে দিয়া, হ'ব দিয়া, উম, উম, দিয়া।